মোৰ খবৰ ভাল! তোমাৰ কেনেকুৱা?
মোৰো ভালেই আছে, তুমি বর্তমান কি কৰি আছা?
মইতো এনে বহি আছিলো বহি পিনে এনে মুভি এটা চাই আছি ছিলো চাহ খায় আছিলো।
অঁ কোনটো মুভি চাই আছা পিছে?
মই যে হিন্দীৰ এইটো মুভিটো চাইছা নেকি বিবাহ ফিল্মটো?
অ সেইটো মই সেনেকে গোটেইখিনি চোৱা নাই বাট জানো আৰু সেইটো। মানে মই ইমান ভাল নাপাওঁ সেইখন মুভি, অ।
চাইছো দে কিন্তু মান কি ইচ্ছাই এইটো নহয়। ভাল লাগে মানে চাই ইমান ভাল লাগে, এনে আৰু তুমি কি কি মুভি ভাল পোৱা? আৰু কি কি মুভি চাইছা আজিলৈকে?
মই ৰেচেণ্টলী যে কিছুমান যে ওলাইছে যেনেকে ধুৰন্ধৰ টো ু অ ৰৈ ৰৈ বিনালে যে আছে জুবিন গাৰ্গৰ, সেই কেইখন চাইছো আৰু। ভাল লাগে চাইকে সেইকেইখন আৰু ধুৰন্ধৰ টু খনো ওলাইছে নহয়, উম ধুৰন্ধৰখন চাই বহুত ভাল লাগিলে, হা?
ৰেজ অ হৈছিলো চিনেমা হলত গৈছিলোটো মুভিটো চাবৰ কাৰণে। যেতিয়া ৰিলিজ হৈছিল, ইমান ভাল লাগিছে ন তাৰে একশচন গেইটা নকবা!
অহ। অ ভাল লাগে এনেই, মানে তাতে দেখাই ন কি কেনেকে মানে ইয়াৰ পৰা অ অ এইটো যোনটো এক এক্টৰটো আছিল নামটো মোৰ সেনেকে মনত নাই ভালকে মানে মই এনেই এনেই নাম কেইটা মনত নাৰাখো আৰু।
অ-অ।
লাগিছে চাগে আৰু তাৰ, অ। তাৰ আগতে মানে মই এইখনো চাইছিলো চছেভেনটিনখন।
অ আচ্ছা, ভাল লাগিছে নে?
অ অ চেভেনটিনখন বহুত ভাল লাগিছে মানে তাতে সেইখন অসমীয়া ন। আৰু দেখাই মানে অ যোনটো আমাৰ সমাজখন আছে কেনেকুৱা আৰু। ফুল ধাৰণা ধৰে।
আচ্ছা ৰবা মই দেখা নাই মানে মইও চাম। অহ আচ্ছা। অ অ এইটো ৰৈ ৰৈ বিনালেটো চাইছা মানে তুমি। চাইছা অহ অ অ। মানে তাতে কি দেখায় কি হয় মেইন মানে কি মেইন বস্তুটো কি তাতে?
মেইন বস্তুতো মই সেইখন বহুত টাইম হল চোৱা সিমানকে ভালকে মন নাই ব মই মানে তাৰ গান কেইটা বেছি ভাল লাগে, জুবিন গাৰ্গে গোৱা গান বোৰ যে
আহ মানে কিছুমানক চাইছা নহয় চিনেমা হলত যেতিয়া মুভি চাব গৈছে ইমান কে হৈছে মানে কি ইমান কান্দি কান্দি ওলাই কিছুমানে। মাথা ঘুৰাই পৰি যায় মই ভাবিলো এইটো মুভিত আছে বা কি মোৰ তেতিয়া বহুত চাবৰ ইচ্ছা আছিল কিন্তু এতিয়ালৈকে চাবই পোৱা নাই।
অ সিমানকে সিমানকে একো নহয় দিয়া মানে জুবিন গাৰ্গৰ ফেন বিলাকে মানে এনেকে কৰে ন
অ হয় হয় অ অ জবিন গাৰ্গক দাদাক মানে ইমান চবে ভাল পাইছিল যে সেইটো কাৰণে তেওঁক তাতে চাই পেনে চবৰে চাগে মনটো বেয়া লাগি গ'ল।
অ সেইয কথা আৰু নহলে মানে এনে ভাল লাগে মোৰ জীন চাইকে ভাল অ, লগতে গান কেই গান কেইখনো বহুত ভাল
অ অ অ অ এনে গানখন মই শুনিছো ৰৈ ৰৈ বিনালী গানখন কিন্তু এনে একো দেখিব পৰাৰ নাই, দেখাই না আজিলৈকে চাম, আজিলৈকে জানা নাই? ৰৈ ৰৈ, অ'। অ' ৰৈ ৰৈ বিনালে চাগে ইমান ডিমাণ্ড আজিকালি এতিয়ালৈকে মানে কি তুমি যেতিয়া চিনেমা হলত যাবা এতিয়ালৈকে এইটো মুভিত ডিমাণ্ড আছে ইমান। পুৰণা হৈ গ'ল ন, তথাপিও ইমান ডিমাণ্ড আছে মুভিটোৰ।
ফাৰ্ষ্ট ফাৰ্ষ্টটো বহুত ক্ৰাউড আছিল ন, ফাৰ্ষ্ট ফাৰ্ষ্টটো মানুহে আগতে আগতে টিকট-চিকেট বুক কৰি থৈ দি গোটে।
অ অ চৱা মানে কি, অ। টো মুভিৰ কাৰণে বহুত ভিৰ মানে কি আমি ফাৰ্ষ্ট টাই আমি নিজৰ কলেজ ফ্ৰেণ্ড ভাবিছিলো যে ত তাতে যাম চাবলৈ। কিন্তু টিকটে এভেইলেবল নাই, টিকট এভেইলেবল নাই।
উম। সেনেকুৱাই হয় আৰু মানে যোন কেইটাত এভেইলেবল থাকে বহুত দূৰ দূৰত হয় এইবোৰ।
অ অ এতিয়া অ আৰু তুমি আজিলৈকে গৈ চিনেমা হলত গৈছা নে মুভি চাব?
অ অ গৈছিলো।
ছতপি যাই
ধুৰন্ধৰ খন চাইছিলো।
অ অ মানে এইটো তুমি মানে কি এইটো তাত চিনেমা হলত চাই বেছি ভাল পোৱা নে ঘৰতে চাই ভাল পোৱা?
মই ঘৰতে বেছি ভাল পাও, বিকজ চিনেমা হলত গ'লে ফাৰ্ষ আমি টাইমত যাব লাগিব
আহ আহ
মানে সেনেকে টাইমতটো অ অলপ যদি আগত আগতে গুচি যাওঁ ভাল পিছে এক দুই মিনিট যদি পিছত গুচি যাওঁ তেতিয়া আৰু প্ৰব্লেম হৈ যায়।
প্ৰব্লেম হৈ যায়। কিন্তু মানে মই তাতে যাই বেছি ভাল পাওঁ চিনেমা হলত বিকজ, এ তাতে ইমান ডাঙৰ ডাঙৰকে মানে চবকে দেখাই ন, এক্টাৰ এক্ট্ৰেছক চিন টো ইমান ডাঙৰ ডাঙৰকে থাকে মানে এনেকুৱা লাগে যে মইে তাতে বহি আছো নেকি। মুভি খনত আৰু চব মানে পুৰা এন্ধাৰ চেন্ধাৰ কৰি দিয়ে ন।
উম। সেইটোতো হয়। সেইটো হয় কিন্তু এ চিটৰ কাৰণে মানে থাকে নকি একেবাৰে ফাৰ্ষ্ট চিটত বহিলে বহুত প্ৰব্লেম হৈছে
অ নাই ন মানে কি এইটো নহয় মানে অ এইটোয়ে হ কিন্তু তুমি মানে বহুত আগতে যদি টিকেট কাটা তেতিয়া ভাল হয় ন আগৰ পৰা টিকেট কাটি থলে ন তোমাক যোনটো চিট লাগে পোৱা যায়। কিন্তু যদি লাষ্ট টাইমত কাটা আৰু তোমাক চাবলৈ আছে আৰু লাষ্ট মমেন্তত কাটি দিলে নহয় টিকট কি হয় জানানে উম ইচ্ছা মতে চিট নাপায়। ফাৰ্ষ্টৰ চিট খিনিয়ে বাচি যায় বিকজ সবতো ভি আই পি চিত খিনিয়ে ভাল পায় ন অ অ এইটো কাৰণে কিন্তু ভাল লাগি চাই মই, দুটা মুভি চাবলৈ গৈছো তাতে এটা বৰ্ডাৰ চালো আৰু তাৰ পিছত, কি কয় ধুৰণ্ডৰ দ ৰিভেঞ্চ টো চালো। ইমান ভাল লাগিছে চাই, এতিয়া মোৰ মানে ঘৰত এইটো দুটা মুভিটো ঘৰত চাব ইচ্ছাই নকৰে আৰু তাতে ধুৰেণ্ডৰত এই ৰণবীৰ কাপোৰ ইমান বেছি হেণ্ডচম লাগি আছে ন?
অ', চুলি খিনিও ইমান ধুনীয়াকে ডাঙৰ কৰিছিলে। মানে সিহঁতৰ চুলি খিনি কেনেকে ইমান ভাল হয়, মানে আমাৰ চুলি খিনি চাবাচোন আৰু সিহঁতৰ খিনি
নাই ইিহঁতে এইটো লগাই লয় চাগে উইকটো যে লগাই লয় নাকলি চুলি।
উম, যদি সেইটো যদি আচল চুলি যদি হয়
অ', অ', তেওঁৰ কিন্তু এইটো হৈছে যে মুভিৰ পিছত ন তেওঁ অ', মুভিৰ পিছত তেওঁ ন এইটো হেয়াৰ ষ্টাইলটো সঁচাকে থৈ লৈছে জানানে? অ', এইটো এৱৰ্ড দিয়া চেৰেমনি হৈ আছিল ন' মই ফোনত চাইছিলো সঁচাকে তেওঁৰ মানে কি এনেকুৱা নিজৰ হেয়াৰষ্টাইলটো এতিয়া কৰি লৈছে। ইমান দীঘল দীঘল নহয়, বাট ষ্টীল সৰুৱে কিন্তু ইমান ধুনীয়া লাগে লুকখন
অ।
অ অ বহুত বেছি ভাল লাগে।
অ সেইটোতো হয় আৰু মানে এতিয়া নতুন এখন ওলাইছে নহয় নামটো মোৰ অ অসমীয়া হয়, নামটো মোৰ মনত নাই সেনেকে অ তোৰ মানে বহুত ক্ৰাউড চলি আছে বৰ্তমান ত' অলপ পিছত যাম ইমান ক্ৰাউডতো যোৱা দিগদাৰ ন' কাৰণ টিকটতটো বুক হৈ থাকে।
অ', অ', অ', এইটোৱে আৰু চব মুভি হ'লত। তো একেলগে যাব নোৱাৰা বহুত ভিৰ আৰু দূৰতো আছে ন'।
উম,
অ', আৰু আজিকালি জানা ন' এই ইনষ্টাগ্ৰামত যে দেখাই চবে সৰু সৰু ৱেব চিৰিজ মানে কি ৱেব চিৰিজ এগিলা চাই ভাল পোৱা, ৱেব চিৰিজ আৰু নহলে ৱান টু এপিচড কৰি যে দেখাই তাই ভাল লাগে নে চাই?
অ', অ', ভাল লাগে সেইবিলাক চাইকে ভাল লাগে পিছত যাইকে যদি আমি চাব খোজোঁ। সিহঁতে সাবক্রিপশ্যন খোজে সেইটো আকৌ প্ৰব্লেম সাবক্রিপশ্যন দিব লাগে সিহঁতক তাৰপিছত চাব লাগে আৰু মানে মই এটা পকেট এফেমবুলি, এটা আছে ঠিক আছে ফাৰ্ষ্ট ৱাইছ অ', ফাৰ্ষ্ট ৱাইছ মানে কি হল মই ছোৱাতে অ', তাতে তাতে বেলেগ দেখাই বাট যোনটো মানে এপত যায়গে চাবা তা ত' অলপ বেলেগ দেখাই দিয়ে অ', সেনেকুৱা অলপ বেলেগ বেলেগ দেখাই দিয়ে মানে যোনটো সিহঁতে ষ্টৰিটো কয় সেইটো অলপ বেলেগ থাকে। আৰু যোনটো এপত দেখাই ডাইৰেক্ট সেইটো অলপ ষ্টৰিটো বেলেগ কৰি দিয়ে নাজানো কিয়।
অ', আৰু এই পকেট এফ এমত চোন এনেকুৱাও কৰে ন' চ অকল অডিঅ'খন কয় অডিঅ'ত দেখাই আৰু যেতিয়া মই ডাউনলোড কৰি চাবা তুমি চাবা যে অনলি অডিঅ' অডিঅ'টোৱে কৈ থাকিব অডিঅ'টোৱে কৈ থাকিব
উম, আগতে মানে উম, সেইটো জানোঁ কিন্তু কি, শুনিব ভাল লাগে। যোনে মানে শুনিব অ', শুনিকে ভাল পায় যোনটো মানে ভাল অ', যোনে মানে একেবাৰে ফটো মানে ভিডিঅ' কল ভিডিঅ'ৰ লগত চাবলৈ ভাল পায় সেইকেইটাৰ কাৰণে অলপ
উম, আৰু আজিকালি কি কৰিছে কৰিছে যানে কলেজৰ ষ্টুডেন্ট কেইটা বহুতে নিজে নিজে মানে কি ৱেব চিৰিজ বনাই শ্বৰ্ট মুভি বনাই ন' ইমান ভাল লাগে চাই আমাৰ কলেজত কিছুমান চিনিয়ৰ্ছ আছে
উম,
ইমান ভাল ভাল ৱেব চিৰিজ বনাইছে উম, নকবা ইমান ভাল লাগে চাই ন'। মানে কি কেই মানে কি গৰীব মানে কিটো আমাৰ যেনেকে মিডিল ক্লাছৰ ছোৱালীয়ে কেনেকে মানে এইটো অলপ কাম চাম কৰি নিজৰ ড্ৰিমটো পুৰা কৰিছে এনেকা, ইমান ভাল ভাল ওপৰত বনাই বহুত ভাল লাগিছে চাই। আজি মানে কি জানা আজিকালি মুভিয়ো যিমান ভাল নালাগে ধৰক চব মুভি ইমান ভাল নাহে। টো হয়নে? কিন্তু আজিকালি ৱেব চিৰিজ আৰু চিৰিয়েল কেইটা যে ইমান ভাল লাগে।
অ' সেইটোতো সঁচা।
ভাল লাগে অ'।
অ' মই বৰ্তমান মানে চোৱা বাদ দিছো পকেটখমত। কাৰণ মানে মই পাহৰি গৈছো মানে মোৰ ফোনটো মানে ফৰ্গেড হৈ যায় আৰু। কেতিয়াবা নিজে নিজে ত' আৰু এপ ডাউনলোড কৰিব লাগে পিছ মানে গম ন কোনটো এপিচডতে লৈকে আছে চাব লাগে আৰু মানে এতিয়া কি হৈছে আগত তে নেট অন কৰি চোৱাতে মানে সিমান কে এড দিয়া নাছিলে এতিয়া মানে নেট অন কে চাবয়ে নোৱাৰি। বহুত এডভাৰটাইজ দিয়ে বহুতে বেছি ডাউনলোড কৰিকে চাব লাগে।
আমিয়ো মানে জিঅ' হটষ্টাৰত মানে এইটো চাওঁ চিৰিয়েল চাওঁ তাতে কি কৰে এ দুই মিনিট মান দেখাব তাৰ পিছত আৰু ব্ৰেক দুই মিনিট মান আকৌ দেখাব আকৌ ব্ৰেক ইমান দ কৰে ভালকে চাবই নোৱাৰো।
অ' জিঅ'হস্তাৰত ময়ো চাও যেনেকে তোৰ স্পিতভেলাখন চাও মাজতে মানে অ' মাজতে মানে কি হ'ল জিঅ' মানে এইটো থাকে ন কি আমি যদি থ্ৰী ফিফটিৰ ৰিচাৰ্জ কৰো তেনেহ'লে জিঅ'হষ্টাৰ ফ্ৰীতে হয় যায় ন।
অ' আহ।
সেইদিনা নাজানো কি হল মই মানে চাব নোৱাৰিলো তাতে দেখাই হৈছে কি মই চাবচক্রিপশ্যন লব লাগিব তেতিয়াই হ'ব।
অ' অ' আৰু মানে ফাৰ্ষ্ট টাইম যদি মই এ দুইদিন আগত মান মানে মোৰ জিঅ'হস্তাৰ ফাৰ্ষ্ট এ মই ডাউনলোড কৰিছিলো নিজৰ ফোনৰ পৰা। ত' মোৰ এই প্ৰিমিয়ামটো শেষ হৈ গৈছিল, আকৌ যেতিয়া মোক নতুন লব লাগে চাবচক্রিপশ্যন। তেতিয়া মই বাচ থ্ৰী মান্থচ এক টকাতে পাইছোঁ।
অ' সেনেকে হয় নেকি?
হয় মানে কি মই এনেকুৱাই পাইছোঁ মই ফাৰ্ষ্ট টাইম মোৰ নিজৰ ফোনেদি লগ ইন কৰিছোঁ। ছিলো ন অ তাই এইটো হৈ গ'ল তাৰপিছত কি হৈ গ'ল জানে মোৰ ফোনত অট পে অটোপে' হৈ গ'ল মানে কি যেতিয়া যেতিয়া ত্ৰিমান চব নিজে নিজে দেৰশ টকা দেৰ শ টকা কাটি থাকিব এইটো কাৰণে মই, অ অ। এইটো মানে মই কি কৰিলো জানা ছাবক্ৰিবচনটোৱে
উম আৰে তুমি কি কৰিব লাগিছিলে জানা অ যোন তো মানে তুমি চ অ এক টকা এটা দি কৈছিলে ন লৈছিলা। তাৰ পিছত তুমি অটপেটো অফ কৰি দিব লাগিছিল, তাৰপিছত
অ অ অ মোৰ আৰু এজন ফ্ৰেণ্ড আ টুডেই সি কৈছে যে দুইমাহ মান তুমি ইউজ কৰি লোৱা, তাৰ পিছত এইটো কৰিবা। কি কয় তাক ডিলিট এইটো কেনচেল কৰি দিবা ন কিন্তু মই ভাবিলো যে পিছত যদি পাহৰি যাওঁ দুই মা মাঞ্চৰ পিছত ঠৰি না কাৰোবাৰ মনত থাক কিব তোমাৰ পাহপ পাহৰি যাম নেকি পিছত যায় আছা পিছত আৰু একাউণ্টৰ পৰা পইচাটো কাটিয়েই থাকিব বুলি মই কি কৰিলো এ এইটো কেনচলে কৰি দিলো তাৰ পিছত মোৰ ফ্ৰেণ্ডজন যে আছিল তাৰ মানে আনলিমিটেড মানে পুৰা ছে আৰু আনলিমিটেড তুমি ইউজ কৰিব পাৰা জিঅ' পুৰা ছাচক্ৰিপচন লৈ লৈছে ওৱান ইয়েৰৰ। অহ। তাৰ পিছত এহি মোক দিছে যে মইতো ইউজ নকৰো তুমি লৈ লোৱা তাৰ পিছ লৈছো তেতিয়া চিৰিয়েলটো চাব পাৰিলো। আমি ভাবিছো ৰাতিপুৱাৰ পৰা চিৰিয়েলটো কিয় অহা নাই কিয় অহা নাই ছাচক্ৰিবচনটো যোনটো কৈছিল যে থাৰ্টি জুনত শেষ হ'ব হ থাৰ্টিত জুন আহা নাই বাট নতুন এপিছড অহাই নাছিল তাৰ পিছত কৰোৰ তটো নতুন যেতিয়া এইটো ললো বেলেগৰ নাম্বাৰদি খুলিলো তে - - এতিয়া যোই চাব পাৰিলো,
অ', সেইটো ইমান কে না
চাই অ' মানে কি এনেকুৱা এনেকুৱা মানে কি এপিচড দেখাব ন' মানে কি তুমি নোচোৱা থাকিব কবই নোৱাৰিবা।
অ', থাকে মানে মানে থাকে ন', কিছুমান চিৰিয়েল বহুত ভাল লাগে। মই সেনেকে চিৰিয়েল নাচাও মই চিৰিয়েল নাচাও মই এনিমি বিলাক চাও, বিকজ মইটো ভাল পাও। আৰু স্পিছিলা টাই সেনেকে ভাল পাওঁ ৰ চে
অঁ অ এনিমে মানে কি দেখাই মই বহুতৰ মুখেতে শুনিছো যে চাই ভাল লাগে চাই ভাল লাগে কিন্তু আজিলৈকে দেখাই নাই,
তুমি যদি চাব খুজা তেনেহলে তুমি ফাৰ্ষ্ট ট্ৰাই কৰিবি পাৰা, চাই কেনে মানে তোমাক কেনে - - টাইপৰ ভাল্ লাগে, সেই হিচাপ নহ? তোমাক যদি অলপ অহ - - ফ্ৰেণ্ডলি টাইপ ভাল লাগে নহলে একন নহলে ফাইটিং ত মানে সেনেকে বেলেগ বেলেগৰী আছে। আৰু তুমি যদি